হয়, নমস্কাৰ দাদা।
হয়, নমস্কাৰ। শুনা পাইছে আপুনি?
অঁ, শুনা পাই আছোঁ মই।
অঁ' অঁ' মই আপোনালৈ ফোন কৰিলো, এটা বিষয়ত কথা পাতিম বুলি। ত' হয়, আমাৰ বিষয়টো হৈছে, আমাৰ উত- উত্তৰ পূৰ্বাঞ্চলৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ আমি মানে- পৰ্যটক যোনটো আমাৰ পৰ্যটক বুলি কয়, - পৰ্যটকৰ আমি বিভাগটো কেনেকৈ মানে আমি উন্নত কৰিব পাৰোঁ। বা আমাৰ কি কি পৰ্যটকৰ কাৰণে আমাৰ কি কি জোগা আছে? আমাৰ উত্তৰ পূৰ্বাঞ্চল বা আমাৰ অসমত। অ আৰু আমি- কেনেকৈ জনপ্ৰিয় হ'ব পাৰোঁ? আমাৰ বিশ্ব দৰবাৰত, সেইবিলাক আমি পৰ্যটক- ঠাই বিলাক আমি উন্নত কৰি বা আহ বিশ্ব দৰবাৰত কেনেকৈ- কৈ আমি জনপ্ৰিয় হ'ব পাৰোঁ বা আমি কেনেকৈ তেখেতসকলক আমি আমাৰ ইয়াত যে আমাৰ পৰ্যটকৰ বহুত- ঠাই আছে বুলি আমি তেখেতসকলক- ক'ব পাৰোঁ বা জানাই জনাই দিব পাৰোঁ তেখেতসকলক হয়, সেই বিষয়ে আমি অলপ- অঁ আলোচনা কৰিম ত' আপুনি তেতিয়াহ'লে অলপ- ক অপেক্ষা কৰক মানে।
হয় হয়, ঠিকেই কৈছে আপুনি। অঁ' মই এতিয়া মানে যদি- আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ধৰি লওক মই যদি- প্ৰথম অসমৰ পৰাই আৰম্ভ কৰোঁ আমাৰ- মানে পৰ্যটনস্থলীতো আমাৰ যদি অসম ল অসমত আপ- আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। বা ইউনেস্কোৰ বা মানে বিশ্বৰ ঐতিহ্য- বুলি কোৱা হয়। আৰু লগতে, মানস ৰাষ্ট্ৰীয় উদ্যান, বাঘ, হাতী, গঁড় আৰু বহুতো বিৰল প্ৰাণীৰ আৱাস স্থল হয়। লগতে, গুৱাহাটীৰ কামাখ্যা মন্দিৰ বা দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ তীৰ্থস্থান। হয় না? আৰু যদি মাজুলী কওঁ! আমাৰ অসমৰ অন্যতম, বৃহৎ নদী দ্বীপ মাজুলী। আৰু মানে, মাজুলীত আপুনি, এ, মানে, জানেই যে, মাজুলীতো সত্ৰ আৰু মুখা শিল্পৰ বাবে পৰিচিত। লগতে শিৱসাগৰ, আপোনাৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদিৰ মানে, আহোম যুগৰ গৌৰৱ। অসমৰ ইতিহাস আছে।
হয়!
আৰু যদি, আমি মানে, পৰ্যটনস্থলী মেঘালয়ত কওঁ, মেঘালয়ক আমাৰ পূৱৰ স্কটলেণ্ড বুলি কোৱা যায়। য'ত নেকি, চেৰাপুঞ্জী আৰু মৌচিনৰামত সৰ্বাধিক বৰষুণ হয়, মানে। আৰু তাতে, আপোনাৰ মানে, শিপাৰ দলং আদি, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা বহুতো মানে, পৰিৱেশ আছে।
হয়, হয়!
এতিয়া আমি, উত্তৰ, উত্তৰ-পূব ভাৰতৰ অৰুণাচল অৰুণাচল প্ৰদেশক কওঁ। অৰুণাচল প্ৰদেশক কোৱা হয়, উদীয়মান সূৰ্যৰ দেশ বুলি। য'ত আপোনাৰ, হয়! য'ত, আপোনাৰ টাৱাঙত মঠ, ভাৰতৰ আটাইতকৈ অন্যতম বৃহৎ বৌদ্ধ মঠ মানে। আৰু অৰুণাচলত চাবলগীয়া, চেলাাপা জিৰ' উপত্যকা বা নামদফা ৰাষ্ট্ৰীয় উদ্যান বা তিলা, এইবিলাক মানে, স্থানবোৰ মানে, পৰ্যটকৰ বাবে আকৰ্ষণীয় আৰু। আৰু যদি, আমি নাগালেণ্ড, মণিপুৰ এইবিলাক ক্ষেত্ৰত যাওঁ, তাতে আপোনাৰ এ, আপোনাৰ মণিপুৰৰ, লোকটাক হ্ৰদ, কেইবুল, লামজাও। ৰাষ্ট্ৰীয় উদ্যান আদি মানে, এ, পোৱা যায় আৰু। আৰু যদি, আপোনাৰ ত্ৰিপুৰা, এইবিলাক ঠাইত আমাৰ, শিল শিলাৰ খোদিত মূৰ্তি আৰু আঁ ত্ৰিপুৰা সুন্দৰী মন্দিৰ আদি মানে, পোৱা যায়। আৰু যদি, আমি ছিক্কিমৰ ফালে চাওঁ! ছিকিমত মানে, চাংগোহত নাথু লা পাছ ইয়োং থাং উপত্যকা। কা কাঞ্চন জংঘাৰ ধৰে ধৰণৰ, লাখ-লাখ মানে, পৰ্যটকৰ আকৰ্ষণৰ চলি আছে। আৰু লগতে, বৌদ্ধ মঠ, ফুলৰ উপত্যকা আদি আছে আৰু। হয়! এ এতিয়া, আমাৰ উত্তৰ-পূব ভাৰতৰ যদি, আমি পৰ্যটনস্থলীৰ সমস্যাবোৰ, শেষত যদি মই ক'ব যাওঁ! মানে, আজিকালি, এতিয়াও মানে, উন্নত পথ মানে, যাতায়ত বা স্বাস্থ্য সেৱা মানে, ঠিক হৈছে যদিও মানে, উন্নত ইমান হোৱা নাই আৰু।
হয়, হয়, নিশ্চয়!
কেতিয়াবা হয়! প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন বা বৰষুণৰ ফলত বহুতো অসুবিধাৰ সন্মুখীন হোৱা-যোৱা দেখা যায় আৰু। আৰু মানে কিছুমান যতে ত'তে মানুহে আৱৰ্জনা পেলাই পৰিৱেশ দুখ শিক্ষিত কৰে আৰু পৰ্যটকৰ অসচেতন হৈ যায় মানে অহাৰ কাৰণে। এতিয়া আমি যদি এই পৰ্যটকস্থলীখিনি উন্নয়ন কৰিব লাগে তেনেহ'লে আমি। উন্নত পথ, বিমান, ৰে'ল আৰু যোগাযোগ ব্যৱস্থাত ভালদৰে গঢ়ি তুলিব লাগিব। আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। আৰু স্থানীয় যুৱক - যুৱতীয়ে মানে পৰ্যটন মানে যদি আমাৰ যুৱক - যুৱতীসকলে গাইড হিচাপে মানে এটা নিজৰ কেৰিয়াৰ হিচাপেও মানে আগবাঢ়ি যায় তেওঁলোকেও এটা আৰ্থিক লাভ হল আৰু কৰ্মসংস্থাপন। স্থাপন পালে আৰু অন্য পৰ্যটক হ'লেও লাভ হ'ল মানে তেনেকুৱা ধৰণৰ আৰু। অঁ আৰু যদি মই এতিয়া শেষত ক'ব যাওঁ মানে প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহ্যৰ এই ঠাইবোৰ আমি ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটনস্থলী আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে টুৰিজম ক্ষেত্ৰতো ত' সেয়ে মানে আমি এই প্ৰকৃতি সংস্কৃতি প্ৰকৃতি আৰু ইতিহাস আৰু এই এইবিলাক যিবিলাক সমাজ সেইবিলাক বস্তু ত' আমি উম সেইবিলাক বস্তু আমাৰ কাৰণে অমূল্য় সম্পদ সেইবিলাক আমি ভালকে। সাঁচি থ'ব লাগে ভবি ভৱিষ্যতপ্ৰজন্মলৈকেও, আপুনি কিবা ক'ব নেকি ইয়াৰ ওপৰত?
হয় নিশ্চয়, আমাৰ উত্তৰ পূৰ্বাঞ্চল অলপ মানে বহু ঠাই আছে পৰ্যটকৰ ঠাই পৰ্যটক এনেকৈ আপুনি ক'লে বাৰু মেঘালয়ৰ কথা বা আমাৰ অসমতো বহুত জেগা আছে, ঠাই আছে যেনেকৈ মই অসমত ক'ব গ'লে আমাৰ ত' আমি যিটো অসমৰ মানুহ হয় আমি অসমৰ জনসাধাৰণৰ সাধাৰণ হয়তো আমি অসমতে বেছিকৈ আমি গুৰুত্ব দিব লাগিব, ত' হয় ত' মানে অসমতো বহুত ঠাই আছে এনেকুৱা পৰ্যটকৰ ঠাই। এতিয়া উজনি টো আমি উন্নত কৰি আমি বিশ্ব দৰবাৰলৈ আমি মানে জনাই দিব পাৰোঁ বা জনাব পাৰোঁ তেখেতসকলক আমি হয় জনাই দিয়াবলে পাৰো, যেনেকৈ আপোনাৰ আমাৰ আপনিতো ক'লে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যটো এক এটা, আমাৰ বাঘৰ অভয়াৰণ্যও হয়, মানে টাইগাৰ প্ৰজেক্ট এটা আছে, ভাৰত চৰকাৰৰ দ্বাৰা। অ' ত' এইটোও হয় আৰু আপোনাৰ ওৰাং ওৰাঙত থকা ওৰাং আহ যোনটো আমাৰ ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু আপোনাৰ নামেৰি ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে, আমাৰ এতিয়ালৈকে মানে অসমত গোটেই আঠটা ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে, আমাৰ অসমৰ মানে এতিয়া ছেকেণ্ড আৰু। ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয়খন। আহ বেছিকৈ থকা ৰাষ্ট্ৰীয় অভয়াৰণ্য যেনেকৈ মহা মধ্যপ্ৰদেশ আপোনাৰ বেছিক হৈ আছে অ পাহাৰ পখুৰ মাজতে যাতে বেছি মানে ৰাষ্টীয় অভয়াৰণ্য আছে ত' অসমতো মানে ৰাষ অভয়াৰণ্যবিলাক আমি উন্নত কৰি বা মানে এইবিলাক নিয়ম এইবিলাক দেখাই বা পৰ্যটকৰ আমি চকুত পৰাকৈ কিবা বস্তু বা কিবাকিবি, এইবিলাক আমি এডভাৰ্টাইজমেণ্ট বা প্ৰমোচন কৰি কিনি যোনটো ইংৰাজীত কোৱা হয়। ত' এইবিলাক আহ কৰি আমি পৰ্যটকৰ চকুত পৰাকৈ আমি কিবা উন্নত কৰবা কৰিব পাৰো যেনেকৈ আপোনাৰ মানাহ মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্য তাতে মানে কি হয় এইটো আমাৰ মানে ভূটান যোনটো আমাৰ ওচৰতে থকা ভূটান দেশৰ লগত লগালাগি আছে ত মানাহ ৰাষ্ট্ৰ অভয়াৰণ্যটো অসমত থকাৰ উপৰিও মানে এইটো ভূটান দেশতো আছে বহুত ডাঙৰ ত' তাতো মানে এটা নদী বৈ যায় মানে মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজেদি এইটো মানাহ নদী বুলি কয় আৰু এইটো মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যটো মানাহ বুলি কয় আগতেটো পিছত গৈ পেনি বেলেগ বেলেগ নাম নামাকৰন। কোৱা কৰা হৈছে যেনেকৈ এইটো নদীয়ে মানে বৰছি আহ নদী বুলি কয় এটা জাগাত এইবিলাক মানে আমি আহ তাতে মানে নানা ধৰণৰ জীৱ জন্তু পোৱা যায় যেনে। এশিঙীয়া গড় পোৱা যায়। বা তাতে সোণালী সোণালী বান্দৰ পোৱা যায়। লাজুকীয়া বান্দৰ পোৱা যায় আৰু তাৰ উপৰিও মানাহ আহ মানাহ জ অভয়াৰণ্যত এটা গাহৰি পোৱা যায় যোনটো আমি নলগাহৰি বুলি কয় হয় ত' যোনটো নল গাহৰিটো মানে কি হৈছিলে এটা সময়ত এইটো শেষ হোৱা বুলিয়ে মানি লৈছিলে আৰু দেখা নাছিলে ত' এটা সময়ত এদিন মানে আহ তাতে মানে আমাৰ যোনটো হা ফৰেষ্ট বিলাক দেখা পালে তাৰ পিছত নলগাহৰি দেখা পালে ত' এইটোকে মানে এতিয়া ব্ৰিডিং কৰাই কিনে তাতে বেছিকৈ নলগাহৰি কৰা হৈছে এতিয়া পৰ্যন্ত মানে ক'লে নলগাহৰিৰ জনসংখ্যাটো ক'ব গ'লে এতিয়া তিনিশ পৰা চাৰিশলৈকে আছে এতিয়া তাতে ত' এইবিলাক আমি পৰ্যটকৰ চকুত মানে দেখাই দিব পাৰোঁ মানে পৰ্যটক তেতিয়া বহুত চাব আহিব নলগাহৰি এইবিলাক চাবলৈ কাৰণে। যোনটো জীবটো আমাৰ পৰা মানে আহ নাইকিয়াই হৈ গৈছে বুলি ক'ব পাৰি এটা সময়ত সেনেকা আৰু না ত' আমি পৰ্যটকৰ কাৰণে এইবিলাক আমি উন্নত কৰ উন্নত কৰিব পাৰোঁ। আৰু তাৰোপৰি আমাৰ ঐতিহাসিক ঠাইবোৰ আছে যেনেকৈ আপুনি ক'লে শিৱসাগৰত থকা আমাৰ আহোম ৰজাসকলৰ আহ যেনেকৈ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইবিলাক আমি
অহ
আমিবোৰে দৃষ্টিভংগীত আনিব পাৰো আহ পৰ্যটকৰ আৰু তাৰ উপৰিও এইটো আমাৰ আছে আৰু অ কি কয় আৰু কিবা আছে তেনেকৈ আপোনাৰ চৰাইদেউত থকা মৈদাম যোনটো আহোম ৰজা সকলৰ মৈদাম হয় না শুনিছে আপুনি
শুনি আছো মই হয় আপোনাৰ কথাখিন মই গুৰুত্ব সহকাৰে শুনি আছো হয়
হয় হয় হয়। এহ ত ৰা এইটো আমাৰ মৈদাম আছে যোনটো আমাৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আমাৰ ধৰ উপাধি পালে বা অ এইটো আমি মানে সংস্কৃতি বিভাগত পাইছে এইটো যেনেকৈ প্ৰাকৃতিক বিভাগত আছে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য ইউনেচকো' ৱৰ্ল্ড হেৰিটেজ ছাইট আৰু মানাহ, ইউনেছক' ৱৰ্ল্ডহেৰিটেজ চাইড। নহয় জানো? হয়, তই হয়, ত' মৈদামটো মানে বহুত ক'ব গ'লে মানে চৰাইদউৰ মৈদামটো বহুত মানে ভাল আৰু বহুত মানে আচৰিত কথা এইটো ক'ব গ'লে কেনেকৈ আমি এইটো তুলনা কৰিব পাৰো যেনেকৈ ইজিপ্তৰ পিৰামিডৰ লগত। য'ত নেকি পিৰামিডোতো এতিয়া কবৰ স্থানে ক'ব পাৰি আছিলে হয়। ত' সেইটো এটা মানে মৈদামো কবৰস্থানে হয়। অ', অসমত মানে এইটো যোনটো আমাৰ মৈদাম চৰাইদাৱ, এইটো মানে পৰ্যটকৰ কাৰণে বহুত আ, দৃষ্টিভংগী কৰাই বা এইটো উন্নত কৰাই কিনি আমি আ, এইবিলাক পৰ্যটকৰ চকুত দেখাব দিব পাৰম বা পৰ্যটক বহুত আহিব তেতিয়া চাবলৈ কাৰণে সেইটো মানে হৈছে এতিয়া বৰ্তমানতো পৰ্যটকৰ বহুত মানে জনপ্ৰিয় ঠাই হয়, এইটো, ত' এইবিলাক আমি কৰিব পাৰো আৰু আমাৰ মানে নৰ্থ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ত' সেনেকাই হয় ত' আপোনালৈ আ, কথা পাতি ভাল লাগিলে।
কথাপাতি ভাল লাগিছে হয়।
হয় - হয়, ঠিক আছে, আপোনালৈ ধন্যবাদ থাকিল তেতিয়াহ'লে আপোনাক ধন্যবাদ জনালো
ধন্যবাদ দেই, তাকেই তাকেই।
হয় - হয়, ঠিক আছে